হেল্ল'
হেল্ল'
নহয় কি কৰি আছা
এ আছো এনে তুমি কি কৰি আছা
মই এই ঘৰতে বহি আছোঁ
অঁ ভাত খাইছা
আৰু
অঁ
হয় ভাত খালো কৰ'বাত যোৱা নাই ভাত খালো কৰ'বাত যোৱা নাই
অঁ আজি ক ওলাই যোৱা নাই আজি বহুত বতাহ ক'তো যোৱা নাই আজি যে বহুত বতাহ দিছে যে
হয়
তোমালোকৰ ফালে বতৰ বিলাক কেনেকুৱা
বতাহ দি আছে বহুত বঁতাহ
আমাৰ ফালে বহুত বতাহ সেইটো কাৰণে আজি কতো ওলাই যোৱা নাই
হয় আৰু তোমালোকৰ ফালে মানে বেছিভাগ মানুহে কেনেকুৱা টাইপৰ ব্যৱসায় কৰে
বৱসায় মানে ঘৰতো কিছুমানে বহুত ব্যৱসায় কৰে ধৰা হাঁহ আমাৰ ঘৰৰ ওচৰতে মানে হাহঁ ঘৰতে ৰাখে বহুত লোকেল হাহঁ এইটো তোমাৰ কিনি আনে আনি কিনে ঘৰতে দানা আৰু কিবা কিবি খোৱাই পোন্ধৰ দিন পিছে পিছে বিক্ৰী কৰে বহুত লাভ হয় এইটো আৰু তোমাৰ হেৰি লোকেল মুৰ্গী পোৱালি হা তোমালোকৰ ফালে তেনেকুৱা ঘৰত কিবা হেৰি কৰে নে হাহঁ বা কুকুৰা পোৱালি
হয় আমাৰ ফালেও কৰে তোমাৰ ডাঙৰ ডাঙৰ ফাৰ্মো আছে আৰু কিছুমান মানে মহিলাই তোমাৰ হেৰি ঘৰত মানে হাঁহ মুৰ্গী পোহে তাৰপিছত সেইবোৰ বিক্ৰী কৰে আৰু ডাঙৰ ডাঙৰ ব্ৰইলাৰৰ ফাৰ্ম আছে তাত মই বহুত মানে হাজাৰ দুই হাজাৰকে ব্ৰইলাৰ মুৰ্গী পোহে তাৰপিছত সিহঁতে আকৌ কোম্পানীৰ পৰা কিবা মুৰ্গীৰ পোৱালি আনে তাৰ পৰা তাৰপিছত সিহঁতে মানে সেইবোৰ পুহি কিনে তাৰপিছত বিক্ৰী কৰে তাৰপিছত বহুত লাভ হয়
হয় লোকেল লোকলেতো বহুত লাভ হয় মানে সৰু সৰু আনি পোন্ধৰ কিমান পোন্ধৰ দিন বিশ দিন ৰাখি পেলাই আকৌ বিক্ৰী কৰি দিয়ে তাতো লাভ আছে আৰু কিছুমানে হেৰি ছাগলী পোহে উম মুৰ্গী আৰু পুখুৰী ধৰা পুখুৰী ওচৰত হয় হয়
পুখুৰীত হয় মীন হয় পুখুৰীত মীন পালন মীন পালন কৰিব পাৰি পুখুৰীত
হয় উম ধৰা পুখুৰীত মাছ আৰু তোমাৰ হেৰি হেৰি চাঙৰ নিচিনাকে এইটো হেৰি বনাই দিয়ে ঘৰ তাত হাঁহবোৰ ৰাখে
হয় হয় ময়ো টা দেখিছিলো আমাৰ গাঁৱৰ ওচৰতে মানে পুখুৰী এটা আছিলে তাৰ ওপৰত এটা চাংঘৰ বনাই দিছিলে বেৰেৰে পিছত হাঁহ পানীতে থাকে পানীৰ পৰা উঠি কিনে চাংঘৰত থাকি থাকে তাতো লাভ হল বহুত
অ তাতো লাভ আছে ধৰা তোমাৰ দুটা হেৰি হৈ যায় মাছো আছে ফালে ওপৰত হাত তলত মাছ এ দুটা ব্যৱসায় একেলগত বুজিছা
হয় কিন্তু তেখেত তোমাৰ অলপ ৰিস্ক ও হৈ যায় যদি হাঁ হাঁবোৰ যদি হাহ মুৰ্গীবোৰ যদি মৰি যায় তেতিয়া হল্ অলপ লোকচান হোৱাৰ চান্সটো অলপ থাকে সেইকাৰণে অলপ ৰিক্স এতিয়া আৰু ভালকে কৰিব লাগে
হয় ব্যৱসায়ৰ দ্বাৰা লাভ লোকচানটো হ'ব বই
ব্যৱসায়ত এইটোয়ে ব্যৱসায় লাভ লোকচান হব এইটো কিন্তু ভালকে কৰিব পাৰিলে লাভ হব ভালকে মানে গুৰুত্ব গুৰুত্ব দি কৰিব লাগিব
হয় ফাষ্ট ফাষ্ট তোমাৰ অলপতো লোকচান হ'বই পিছত কৰিব জনা হৈ গলে ভালকে তেতিয়া চাবাৰ লাভ হব ফাষ্ট পৰা ষ্টাৰ্ট কৰিলে অলপ চলপ আগত এ
সেইকাৰণে অলপ যিকোনো ব্যৱসায় অলপ ভালকে জানি বুজি মানুহৰ পৰা পৰামৰ্শ লৈ কেনে কৰিব লাগে
হয় জনা মানুহৰ পৰা
হয় পৰামৰ্শ লব লাগে আৰু হাঁহ মুৰ্গী বেছিকে পালন কৰিলে সেইটোত মানে তোমাৰ দানাবোৰ সঠিক সময়ত দিব লাগে কেতিয়া কোনটো ভেকচিন দিব লাগে সেইবোৰ দিব লাগে পানী কেতিয়া খুৱাব লাগে কিমান টাইম খুৱাব লাগে সেইবোৰত অলপ গুৰুত্ব বেছিকে দিব লাগে
হয় হয় কষ্ট কৰিব লাগে লাগি থাকিব লাগে
সেইটোয়ে ব্যৱসায়ত মেইন কথা ব্যয়ৱসায়ত অলপ কষ্ট কৰিব লাগিব সময় দিব লাগিব
হয় হয় হয় উম যে নোৱাৰিলেও ধৰা মানুহ এটা তুমি ৰাখ কি ল'লা
হয় বেলেগ মানুহ এটা কাম কৰাৰ কাৰণে ৰাখি ললা মিলাই মিলাই কৰিলা সে সেইটোৱেই
এটা মানুহ থাকিব লাগে এনিটাইম
উম
আৰু ধৰা তোমাৰ ঘৰত হেৰি তামোল গছ নাৰিকল তুমি ৰুই দিলা তাৰ পিছত ঘৰৰ পৰা কিবা এটা ওলাব না ধৰা তামোলটো এতিয়া বহুত দাম হয় তামোল গছ উম উ তুমি এশটা মান ৰোই দিব পাৰা তেতিয়া পাঁচ বছৰ মান পিছতো তামোল হৈয়ে যাব
হয় বহুত মানুহ আছে তোমাৰ তামোলৰ বাগান কৰে
হয় তামোলো বহুত পইছ এতিয়া তামোল যিহে দাম বজাৰত
হয় তামমোলৰ দামটো লাহে লাহে বাঢ়িয়েই আছে
শুকালেটো আৰু এইটো বেছি দাম
শুকালে আৰু বেছি দাম কিছুমান মানুহে তোৰ সেইটো বিছিনেছটোকৰি থাকে এতিয়া ধৰা কেঁচা তামোল কম দামত কিনি কিনে তাৰপাছত সেইবোৰ কাট শুকাই তাৰপিছত আকৌ
হয় হয় সেইটো কত লাভ আছে বহুত
হয় সেই টোটো লাভ আছে মেইনকেটো যিকোনো ব্যৱসাই হয় মানে কষ্ট আৰু জনা বুজাটো থাকে কৰিব লাগিব
হয় জানিব পাৰিলে মানে কৰিব পাৰিলে ভালকে চবত লাভ আছে
হয়
নাৰিকল নাৰিকলো কিনিব গ'লে যিহে দাম বজাৰত বিহু টাইমত
নাৰিকল বহুত দাম
এটা নাৰিকল তোমাৰ এশ টকা
হয়
ঘৰৰ দৰব গছ গছনি থাকিলে বহুত লাভ হয়
হয় ঘৰতৰতো হয় ঘৰত ও খাব পাৰি বেছি বিক্ৰীও কৰিব পাৰি
হয় আৰু ধৰা তোমাৰ পাচলি চাচলি চব্জী তুমি অলপ কৰি থৈ দিলা খোৱা টো চলি যায় ইয়াৰ পৰা লাভ আছে যি এইটোৱে কৰা তুমি তোমালোকৰ ঘৰত পাচলি আছে কি কি খেতি আছে খেতি নহয় নিজে খাব পৰা কি কি চব্জি আছে
আমাৰ বিলাহী আছে অলপ আৰু জলকীয়া গছ আছে বেঙেনা গছ আছে তেনেকুৱা মানে অলপ অলপ আছে চব
অ আমাৰো অলপ অলপ খাব অলপ অলপ আছে চব ৰঙালাও পিছত তোমাৰ হেৰি আছে কিবা কিবি বিলাহী আছে জলকীয়া আছে এ পিছত এনেকুৱা আছে কেটামান গছ
হয় ত বেছি বহুত বেছি কৈ হয় নেকি সেইবোৰ থাকিলেতো আৰু কিনিব নালাগে সেইটোয়ে হ মানে ঠিক আছে তোমাৰ অলপ অলপ খাব কলে মানে কিনিব নালাগে হয় নিজৰ বস্তু নিজেেই খাই আাছা
হয় হয় হয় বজাৰৰ তোমাৰ যি হে সাৰ দি দিয়ে শাক পাচলিবোৰ এদিন পিছতে মানে পচি যায়
হয় আৰু বে মা হোৱাৰো চান্সটো থাকে
হয় আৰু ঘৰৰ দাৰ তোমাৰ টেনচন নাই সাৰ চাৰ নিদিয়া ভাল লাগে আৰু ঘৰৰ বস্তু খালে ভাল লাগে ম তোমাৰ যেতিয়াই মন যায় তোমাৰ যেতিয়াই দৰকাৰ পৰিচা ধৰা তেতিয়া ছিঙিব পাৰিবা
হয় সেইটোতো আছে আৰু
ঠিক আছে ঠিক আছে। পিছত কথা পাতিম।
হ'ব।